হেল্ল' অহ কি কৰি সঞ্জু গুড মৰ্নিং হু হু এতিয়া কাম বন খালী কৰি উঠিলো খোৱা বোৱাটো বাকী আছে আৰু
অ আজি ব্ৰেকফাষ্টত কি মোৰ হ'ল মই কাম চাম কৰিলো ৰাতিপুৱা কৰি মেলি ব্ৰেকফাষ্ট কৰিলো
অ'ক ব্ৰেকফাষ্ট কৰা হোৱা নাই ৰ'বা তাৰ মানে চব শুই আছে জ্ঞানে ৰাতিপুৱা, ফুটবল খেলা চাই পেলাই শুই আছে। সাতটা বজাত, চাৰিটা বজাত উঠি ফুটবল খেলা চাই পেলাই শুই আছে তপনে নাই ওলাই গ'ল। সেইকাৰণে মই অকলশৰীয়াকে হেনা লগাই বহি আছো। কিন্তু আটা চাটা মাৰি থৈ দিছো। এতিয়া পুৰি বনাম।
অ' ভালেই দিয়া। আহ আমি আজি মেগী খালো।
অ' মেগী খালা।
অ মেগী বনাই খালো। চৰ্টকাট আজি। তাৰ মানে আমাৰ ঘৰত মিটিং এটা পাতিছো আমি, আমি চচাইটি এটা কৰিম বুলি ভাবিছো। আমাৰ মানে, উম আমাৰ বিল্ডিঙৰ মানুহখিনি সেইকাৰণে আজি চৰ্টকাট ব্ৰেকফাষ্টখিনি বনাই খাইলৈ এতিয়া ৰেডি হৈ আছো মিটিং কৰিবলে।
অ' মানে চচাইটি মিটিং মানে তোমাৰ এই পইচা জমা কৰে যে
অ অ আমাৰ মানে চ'চাইটিত মানে পইচা জমা এটা হয় ন,
অ অ
টোৱে মিটিং কৰিম বুলি আমি সেয়া কৰিছোঁ। মানুহবোৰ তাৰমানে আজি দেওবাৰ হয় যে, ওলাই ওলাই গৈছে বজাৰ, সেইকাৰণে অকণমান মানে ৰ'ব দিছে। সেইটোৰ কাৰণে আমি এতিয়া মানে ফ্ৰী হৈ লৈ,
উম উম আৰু এটা কথা কোৱা না মই নহয় তুমি আমাৰ ইহঁতৰ ইহঁতৰ লগত গ্ৰুপত আছা ন। তোমাৰ মাৰ হতঁৰ, মীনাসী হঁতৰ মই নহয় ৰেচন কাৰ্ডখন বনাব লাগে অ', কিবা উপায় দিব পাৰিবনে কোৱাচোন?
তুমি ৰেচন কাৰ্ডৰ সেৱা কৰিবা তোমাৰ আধাৰ আৰু হেৰি ভোট সেইটো লৈ তুমি সঞ্জীৱৰ দোকানখন যে আছে তোমালোকৰ ওচৰত,
অহ
তাতে তুমি জমা দি দিবাচোন তোমাৰ ফটো আৰু জ্ঞানৰ আধাৰ ল'বা। তোমালোকৰ ভোটাৰ তপনৰ আধাৰ ভোটাৰ ল'বা, তোমাৰ ল'বা, জ্ঞানৰ সেয়া আধাৰটো ল'বা। লৈ ফটো ল'বা, ফটো লৈ সেইখিনি বস্তু সেই দোকানখনত জমা দি দিবা।
তাকেইতো জানা চবৰে আছে ৰেচন কাৰ্ড। আমাৰ ৰেচন কাৰ্ড নাই জানা। আমাক চবেই কৈ থাকে বনোৱা বনোৱা বনোৱা আমি বনোৱাই নাই।
মোৰো নাই মই সেইদিনাখন তাৰমানে সেইখিনি গোটেইখিনি মই সংগ্ৰহ কৰি আমাৰ বস্তুখিনি ডকমেন্টচখিনি সংগ্ৰহ কৰি লৈ তাৰপিছত মই সেইদিনাখন দি থৈ আহিলোঁ দোকানখনত। তাৰপিছত তাৰ পৰা ফ্ৰম এখন দিম বুলি কৈছে
তোমাৰো তাতে হ'ব, সঞ্জীৱৰ দোকানতে তোমাৰো হ'ব?
তাতেই হ'ব মোৰো। ত' ফ্ৰমখন দিলে, দিয়াৰ পিছত সেই ফ্ৰমখন আমি ফিলাপ কৰি আকৌ জমা দিব লাগিব। জমা দি তাৰপিছতহে মানে আমাৰ ৰেচন কাৰ্ডটো হ'ব আৰু। তেনেকে কৈছে মোক। এতিয়া ফ্ৰমখন দিয়া নাই। এইকেইদিন ভিতৰত দিব তাৰমানে সোমবাৰ, মঙগলবাৰৰ ভিতৰত খবৰ ল'ব দিছে।
অহ, তুমি কি -কি ক'লা। মোৰ ভোটাৰ কাৰ্ড, মোৰ আধাৰ কাৰ্ড,
আৰু তোমাৰ অ' জ্ঞানৰ আধাৰ আৰু ভোটাৰ অহ সেইকেইটা আৰু ফটো একপি -একপি তিনটাৰে তুমি তাতে দোকানত গৈ জমা দি দিলে হ'ল। সঞ্জীৱ দাক কলে হ'ল এইখিনিয়ে মোৰ সেয়া ৰেচন- কাৰ্ডৰ কাৰণে দিছো আপুনি কৰি দিব বুলি এতিয়া তেখেতে ফৰ্ম এখন দিব অ' ফৰ্মখন দিয়াৰ পিছত ফিল -আপ কৰি তাতে জমা দি দিবা। দি বুলি এই ধন্দাক চিনি পোৱা নে আমাৰ- আমাৰ তোমালোকৰ ওচৰত ধন্দা যে থাকে কৈ সেই অ'সেই কাম বিলাক তেখেতে কৰে তেখেতৰ ওচৰত যাব লাগিব। গৈ মেলি তেখেতক কথাটো ভালকৈ বুজাই মেলি কয় তাৰপিছত মানে তেখেতে কামটো মানে আগবঢ়াই নিব আৰু।
ঠিক আছে মই আজি বন্ধ ন' আজি মই তপনক কওঁ যে এবাৰ কথা -পাতি আহক সি আহিব ন' অলপ পিছত কামৰ পৰা তেতিয়া মই কাৰণ কিয় লাগে জানা ৰেচন কাৰ্ড খন আজিকালি ইমান সুবিধা দিছে ন' আমি একো সুবিধাই লোৱা নাই।
সেইটো কাৰণেতো মোৰো সেই গোটত সোমোৱা সোমাইছো ন' ত' মোৰো সেই সুবিধাবোৰ আহিলে বন্ধ হৈ যাব কাৰণ ৰেচন -কাৰ্ড নহ'লে সুবিধাবোৰ নাপা
নাপাই অ' ৰেচন -কাৰ্ড নহলে সুবিধাবোৰ নাপায় মই ৰেচন- কাৰ্ড খন বনাই লও তাৰ পিছত তুমি যে এইবিলাক কৰা মোকো সোমাই দিবা দেই। অ', নাই ৰেচন কাৰ্ড খন বনাব লাগিব ভাল এ মইতো আজিয়ে মই ইনিচিয়েটিভ ল'ম আৰু মই সেয়া কৰিম কাৰন দৰকাৰী বস্তু ভাই।
জমা দিবৰ মানে কি মোৰ ভাই -বোৱাৰীজনীক দিছিলোঁ জমা দিব তাই মই চব গোটেইখিনি দি থৈ আহিলো তাই জমা দিছেনে নে নাই মই এতিয়া আকৌ এবাৰ ফোন কৰিব লাগিব তাই
মই তোমাৰ পুপুৰ বাৰ্থডেত মীনাক্ষীক সুধিছিলোঁ। মিনাক্ষী সোধোতে মিনা খিয়ে কিন্তু ডাইৰেক ক'লে মই নবনাও নহয় ৰেচন কাৰ্ড মই একো
সেয়া তুমি সেয়াক লগ ধৰা আমাৰ এইখিনিৰে কি কাউঞ্চিলৰ গৰাকীৰ নাম কি?
অহ, তোমালোকৰ কাউচিলাৰ কোন আছিলে বা
এ' কোনবা লেডী এগৰাকী এ শেষ হৈছে তেখেতক লগ ধৰিব লাগিব কিয় চিনি ন স্বপ্না - স্বপ্না কিবা তেখেতক লগ ধৰিবা লগ ধৰি পেলাই তেখেতেহে সেয়া কৰি দিব এনেকে তেনেকে কলে আৰু কিন্তু মোক মানে আমাৰ মিতু বাই যে আছিল মিতু বাৰ যে এজনী ফ্ৰেণ্ড তোমালোকৰ সেইপিনে থাকে চিনি পোৱা নে তাইৰ নাম কি আছিলে এ নামটো মই পাহৰি গলো তাই মানে বাইদেউক ফোন কৰি কৈছিলে যে এ ৰেচন -কাৰ্ডৰ সেয়া দিছে তহঁতি এতিয়া এপ্লাই কৰাটো আকৌ খুলি দিছে কৰি বনাই ল' -বনাই ল' তেতিয়া মোক তাই ফোন কৰি মিতু বাই ক'লে যে কৰি লবাচোন তোমালোকেও তাৰপিছত কলে যে মিনাক্ষীক ফোন কৰিলে হ'ব। বদ মীনাাক্ষীকতো লগে পালো। লগে পাওঁতে সুধিলো তাৰ পিছত আৰু। তাই সেনেকে কলে।
তাৰ মানে তুমি তেনেকে কৰা মই তেনেকে কৰিছোঁ মই তাৰমানে আমাৰ ভাই বোৱাৰীজনী আছা যে। তাইক মই দি দিছো তাই জমা। কৈছে বা মই জমা দি দিম। জমা দিয়াৰ পিছত যেতিয়া ফৰ্মখন দিব ফিল আপ কৰি আমি সেই ধনন্দা যে ওচৰৰ আমাৰ।
আহ।
লগ ধৰি আমি কথাখিনি ডিটেইলছত কৈ মেলি তেখেতক তেখেতেহে বস্তুটো উলিয়াই দিব পাৰি। পাৰিব।
আচ্ছা আচ্ছা।
সেনেকে কৰিম মই।
কিন্তু প্ৰথম বস্তু খিনি সঞ্জীৱ দাক দিবই লাগিব।
অ সেইখিনি তুমি দোকানত জমা দিব লাগিব সঞ্জীৱ দাক।
অ সঞ্জীৱ দাক তো পায়ে থকা যায় ন, এবাৰ আজি মই তপনক ক'ম যে তুমি যোৱা গৈ পেলাই সঞ্জীৱ দাক। কোৱা মোকো ৰেচন কাৰ্ডখনন বনাই। এতিয়াও মই দকোমেন খিনি দিওঁ, তাৰ পিছত মই সোনকাল উম। সেইটোৱে কৰি ন উম উম।
এতিয়া হয় ৰেচন কাৰ্ডখন আহিলে মানে কি আমাৰ বহুত সুবিধা হয়।
উম।
ৰেচন কাৰ্ড নাই বাইদেউহঁতৰ আছেনে ৰেচন কাৰ্ড।
আমাৰ বাইদেউহতৰো নাই। আৰু যদি আছে মই গম নাপাওঁ দেই, কিন্তু বাইদেউৰটো ভিনটোতটো গভমেণ্ট চাকৰিয়াল ন। বাইদেউহতে সুবিধাবোৰ নাপায় নেকি। মই নাজানো সেনেকে উম উম। কিন্তু আমিতো পাওঁ ন আমি প্ৰাইভেটহে কাম কৰো।
অ' সেইটো কাৰণে মই এবাৰ দিছো যোৱা সপ্তাহত দিছো। তো তাই মানে সেইকেটা দিন দোকান। দোকাণ মানে এ ৰেচন কাৰ্ড দোকানবোৰ কেনেকুৱা হয় মানে এক তাৰিখৰ পৰা দহ তাৰিখলৈ খোলা থাকে। মানে বস্তুবোৰ তেতিয়া দিয়ে ন ৰেচনৰ বস্তু। বস্তু বোৰ তাৰ পিছৰ পৰা সিহঁতে দোকানখন মানে ইমান বেছি টাইমত নোখোলে। ত' সেইকাৰণে তাই এদিন যাওঁতে। কৈছে দোকানত মই পোৱা নাই বন্ধ আছে তো মই যেতিয়া এক তাৰিখৰ পৰা দহ তাৰিখৰ ভিতৰত মই বস্তুটো। জমা দি দিম সেইকাৰণে ফ্ৰমখন লৈ আহিম। আহি মই দি দিম, ফিল আপ কৰি দি দিলোঁ এ তেনেকৈ গৈছে তো সেনেকৈ এতিয়া ৰখি আছোঁ এক। এক তাৰিখ এক তাৰিখৰ পৰা দহ তাৰিখলৈ ৰখি আছোঁ টাইম।
ন আমাৰ ইমান ওচৰতে তথাপিও আমি কৰা নাই কামতটো এতিয়ালৈকে এতিয়া দৌৰা ঢকৰা লাগিছে।
তুমি পাৰিলে আজিয়ে যাবা।
অ মই মই মই তপনক কম যে তুমি এবাৰ সঞ্জীৱ দাৰ লগত কথা পাতা আজি ৰবিবাৰ বন্ধ থাকে। কেনেকি নাজানো আৰু।
অ তে সেনেকে খবৰ ল'বা তোমালোকৰটো ইমান ওচৰ হয়।
অ' আমাৰ এনে ওচৰতে সদায় অহা যোৱা কৰিয়ে থাকো আগেৰে।
কৰি লবা সোনকালে জানানে এ সেনেকে সুবিধাবোৰ পাবা অৰু। অৰুণোদয় তুমিতো নোপোৱা চাগে।
কিয় মই কিয় নাপাওঁ।
নহয় মানে অ তোমাৰো গৰ্মেন্ট জৰ্ব নহয় নহয়। হয় ন উম তুমি। এই ৰেচন কাৰ্ড আহিলেহে তোমাৰ অৰুণোদয় হ'ব জানানে।
অ ৰেচন কাৰ্ডখন মেইন সেইখন হ'ব লাগিব তাৰ পিছতহে চব পাম।
তেতিয়া তুমি এপ্লাই কৰিলে তোমাৰ মানে হ'ব আৰু তেনেকুৱা। এই ৰেচন কাৰ্ডৰ কাৰণে ময়ো ৰখি আছো ৰেচন কাৰ্ড। যেতিয়াই আহিব তেতিয়া যিবোৰ মোৰ কাম ৰখি আছে সেইবোৰ কাম আ। আগবঢ়াই নিম বুলি ভাবিছো আৰু সুবিধা বোৰ যে চৰ কাৰে যিবোৰ সুবিধা দিছে সেইবোৰতো একোয়েই পোৱা নাই আমি ত সেইটোৰ কাৰণে ৰেচন ৰেচন কাৰ্ডটোৰ কাৰণেই মই ৰখি আছোঁ সেইটো আহিলে আৰু আগবঢ়াব লাগিব কামবোৰ অহ কৰিব লাগিব আজি অ আজি বতৰটো বহুত ধুনীয়া বতাহ মাৰি আছে অলপ বৰষুণো দিছিলে তোমালোকৰ ফালে দি
দিছিলে দিছিলে দুই এটোপাল মান দিলে মই কাপোৰ অলপ আছিলে সেইখিনি ধুলো ধুই মেলি মেলিবলৈ লওঁতে দেখিছো আকৌ বৰষুণ গ'লেই দেখোন তাৰপিছত মেলি দিছো বতাহ ধুনীয়া বতাহ মাৰি আমাৰ বেলগছ জোপা গো মই সাতটা বজাত সেনা লগালো
অহ
সাতটা বজাত লগ গালো ধৰা আঠটা মান বজালৈকে লগোৱা হৈয়ে গ'ল অকলে লগাইছো ন নিজে নিজে
উম
তাৰপিছত মই বেছি দেৰি নাৰাখো বেছি শুকুৰা শুকোৱালৈকে নাৰাখো আৰু। তথাপি এতিয়া ৰুটি চুটি খোৱাৰ পিছত ধুই দিম আৰু। অলপ কাপোৰ আছিলে ধুলো ৰুটিৰ লগত আ লু আৰু বেঙেনাৰ ভাজি বনাইছো।
অ তুমি বনোৱা ৰুটি কেইখন খাই ভালে লাগে। তুমি বৰ ধুনীয়া ৰুটি বনোৱা দেই পাতল পাতল বিৰাট ধুনীয়া হয়। খাই ভাল লাগে।
উ।
আৰু ছাগলী মাংস তুমি ইমান ধুনীয়া বনোৱা।
হা হা হা
ছাগলী মাংস বহুত ধুনীয়া বনোৱা।
এই আমাৰ সুমন আৰু সংগীতা যে এই যে তপনৰ বছ যে তাৰ সিহঁতৰ সিহঁতি আমাৰ এনিভাৰ্চাৰীৰ দিনা সিহঁত সি আমাক তাতে মাতিছিলে দেই যে আমাৰ আমাৰ তাত আহক ডিনাৰ কৰিব কিন্তু আমাৰে এনিভাচেৰী ন বেয়া লাগে। ন তাৰ পিছত আমি কি কৰিছো মই আমি মই ক'লো যে আমি কিবা এটা লৈ যাম তাতে বনাম।
আহ।
তাৰপিছত মটন লৈ গলো দেই।
উম।
বাটাৰ লৈ গ'লো আৰু সিহঁতি মাছ চাছ কিবা কিবি বাইছে অলৰেডি আৰু তাই নবনাই দেচোন তাই এতিয়া প্ৰেগনেট ন।
অ হয় নেকি। এই চেকেণ্ড বেবি নেকি এইটো অ।
পাঁচ মাহ হৈছে মই বনালো মটন। সুমনে খাই কি ভাল পাইছে বাপেৰে কৈছে বৌ এ আপুনি কেনেকে বনাইহে ইমান ধুনীয়া এইটো মটন বোলে তাৰপিছত মটন তোৰ কালাৰ দেখি পেলাই সংগীতাক কৈছে সংগীতা ভাত নাখাওঁ ভাত নাখাওঁ পোলাও বনা পোলাও বনা সেনেকে কৈছে এইটো মাটনৰ লগত পোলাও খাই ভাল লাগিব সেনেকে কৈছে। একদম গ্ৰেভি আৰু একদম পুৰা ব্লেক কালাৰ আৰু আৰু সিহঁতৰ তাত বনাই কি ভাল লাগিছে সিহঁতৰ মছলা বিলাক একেবাৰে ঘৰুৱা ম চলা নিজে গ্ৰাইণ্ড কৰি থৈ দিছে একদম ফ্ৰেছ ঘৰুৱা মছলা গৰম মছলাও গোটেই ঘৰুৱা আনি পেলাই গ্ৰাইণ্ড কৰি থৈছে গোটাকেও আছে। জিৰা ধনিয়া চব একেবাৰে একদম পুৰা ধুনীয়াকে গ্ৰাইণ্ড কৰি থৈছে। বনাইও ভাল লাগিছে আৰু
অ হয় দিয়া। সেই সেইবোৰ ঘৰুৱা মচলা দিলেতো বেলেগ সোৱাদ হয় ন। মাংসবোৰত চাবাচোন বিশেষকে ছাগলী মাংস।
বিশেষকে ছাগলী মাংস এটা ভাল লাগিছে খাই আহিলিলে তাততে। বনালো সিহঁতি কৈছে ইমান ভাল হৈছে, ইমান ভাল হৈছে আৰু জ্ঞানে কয় বাাহ মাক। ঘৰত এনেকে ন। তাৰপিছত এদিন ঘৰতো বনালো দেই হেনেকে।
অ।
তাৰ পিছত জ্ঞানে কৈছে অ মা এইবাৰ কিন্তু ধুনীয়া হৈছে তুমি এনেকেই বনাবা এইটো লগত। ক'বাত ৰুটি খাই ভাল লাগে সেনেকে কৈছে তাৰপিছত আৰু বনালো।
অ তোমাৰ হাতেৰে মই ছাগলী মাংস ৰুটি। আৰু মাছৰ টেঙা জোল বনোৱা যে। অ এবাৰ খাইছে আৰু মানে সেয়াও ভাল। পায় কি কয় মোৰ মানুহজনেও ভাল পাই।
আহ বনাম দিয়া। বনাম এদিন ধুনীয়াকে বনাম বেছিকে বনাম ত আমি এই।